হেল্ল', অহ ', কি কৰিছে?
এই ভাজি এখন বনাই- থৈ, আহি বহাই- থৈ আহিলোঁ। হৈ গ'লে কিযেনিবা তাৰছত আৰু এ', ৰাতি খাব আৰু লাহে-ধিৰে
বনোৱা কৰাহে কাম আৰু ন', আমাৰ, আৰুনো কি আৰু?
আৰু কি আছে একো নাই।
তাকে,
তাকে আৰু হৈ গল আৰু এতিয়া। খালেই হ'লে, সহঁতি অকণমান ৰখিব, শুবই লৈছে।
আহ',
হয়',
অশান্তি লাগে একেবাৰে দেই সঁচাকে পাকঘৰটোত সোমাবলে বৰ, কষ্ট,
বৰ কষ্ট- বৰ কষ্ট আপোনালোকৰ হেৰি', আপুনিতো, আপোনালোকৰতো চব্জি আছে ন', ঘৰতে?
আছে-আছে-আছে, এটা দুটা ওলাই থাকে আৰু ধেৰ নহয় আৰু অ', আম আছে বাৰু আমো আছে কঁঠালো বা ', লাগিছে।
লাগিছে ন', এইবাৰ কিন্তু আমবিলাক বহুত বেছি। মধুৰি ঘৰতে আছে নেকি? জে জেলী বনাই নাই?
আগতে, মধুৰি আমাৰ বহুত ডাঙৰ আছিলে মানে, তাৰপিছত আৰ মোৰ, জোপা কাটি পেলালে বিয়াৰ সময়তে। সেইটো কাৰণে বহুত আপুনি মানে বিশ বিশ্বাস কৰিব টান হ'ব মধুৰি গছো ইমান ডাঙৰ থাকে নে ইমান ওখ মানে
ঔখ আহ কিছুমান বয়সস্থ হৈ
মানে বহুত সচৰাচৰ মধুৰিবলাক চাপৰতে থাকে আৰু ওখ হ'লও ধেৰ ওখ নহয় এইটো মানে একদম বহুত ওখ গছ আছিলে সেইজোপা মানে যথেষ্ট খিনি ডাঙৰ আৰু ম ঘুৰি আপুনি মানে যোনটো- গোটটো দেখিলে আপুনি বিচুতি খাই যাব মানে এই বাহিৰৰ মধুৰি নিচিনা মষ্ট- মস্ত মস্ত, অ বহুত- ডাঙৰ।
লাগে কেনেকুৱা লাগ কেনেকুৱা পাতলিয়া নে ঘন?
নহয় নহয়, ঘন ঘন তাৰ পিছত আৰু এইজোপা আছিলে সেইজোপা আকৌ সৰু সৰু মানে ডাঙৰো হয়, কিন্তু চাপৰতে লগা সেইজোপা আকৌ বহুত মিঠা আছিলে ডাঙৰ জোপাতকে। কিন্তু ডাঙৰ জোপাও কিছুমান খাবলৈ বৰ ধুনীয়া, তাৰপিছতে আৰু তাৰ- এতিয়া মানে সৰু সৰু দুজোপা উঠিছে লাগে, কম লাগে মানে।
উম। আপুনি সেই ঘৰৰ মধুৰিআম হলে হেৰি কৰিবচোন জেলি চেলি বনাই থৈ দিব খাবলৈ বৰ- ভাল হয়।
অ, অ সেইটো কৰা হোৱা নাই বাৰু কাৰণ বহুত বছৰ আগতে মধুৰি জোপা- কাটি। দিলে ন, তাৰ পিছৰ পৰা লগা নাই এই- দুবাৰ‌ মান লাগিছেহে মানে।
উম
দুবাৰমান লাগিছ-
মই আপোনালোকক- ফালৰ পৰা আনিব লাগিব নহলে ভালকে লাগক বাৰু
অ লাগক, লাগক, লাগ লাগিলেনো কিয় নিদিম, খালি আমাৰ ঘৰৰ এটা ভাল বস্তু আছে সেই- টো হ'ল ৰহদৈ।
অ ৰহদৈ, ৰহদৈ অ মিঠাটো আৰু।
অ মিঠাটো বৰ অমৃত খাই বোলে একদম। মানুহে আমাৰ ঘৰৰ পৰা- বহুত মানুহে লৈ লৈ যায়হি। কাৰণ সচৰাচৰ মানুহৰ ঘৰত কৰ্দইটো - থাকে।
থাকে।
অ, আমি আকৌ ঘৰত আছে যে সেইটো কাৰণে ভেলোটো বুজি নাপাওঁ এই কৰ্দৈটো বিচাৰি ফুৰোঁ।
এ ৰহদৈ আৰু কৰদৈটো আচলতে মোৰো খোৱা নহয়।
মানে কৰ্দৈটো মানে কি? এই কাহ হৈ আছে যে আপোনাৰো যে কাহ হৈছিলে, কাহত কৰদৈ পুৰি- খাব লাগে বুলি কয়, ফাটে।
হয় নেকি।
সেইটো সঁচাকে ফাঁটে।
অ।
নে পুৰি পেলাই, পিটিকা কৰি- খাব লাগে মানে। কৰদৈটোয়ে কফ, টো ফাটি দিয়ে।
উম।
এইটো মানে আমাৰ গাঁৱৰ জেগাৰ প্ৰথম মানে এইটো উপায় আৰু কাঁহ হলে বহুত কাঁহ যদি মানুহ, ন হয় তেন্তে প, প্ৰথম উপায়ে এইটো মানে কৰদৈটো পুৰি পেলাই, পৱাটো
অঁ। মই কিন্তু খাবলৈ ভাল নাপাও যে সেইটো কাৰণে খোৱাও নহয়।
না আপুনি চাবচোন কৰদৈটো পুৰি খাই কিন্তু, আপুনি যদি জলকীয়া নিমখ জলকীয়া দি এনেকে পিটিকি খাই বৰ ধুনীয়া লাগে আকৌ,
ভাল লাগে ন, নাই এনে গুণাগুণ টো গুণাগুণ টো জানো জণ্ডিজটো কিছুমানে খাই বুলি,
অ খাই খাই খাই উম নহয় নহয় আপুনি আনি খাবচোন মই এইটো আপোনাক। ক'বলে পাহৰিয়ে আছিলো।
খাব লাগিব ৰ'ব মোৰ মাৰ ঘৰতে আছিল আগতে কৰদৈ তাৰ পিছত তেতিয়া খোৱাই নহয়।
উ হ'লেও কথা নাই, ইয়াত কেঁচাটো হ'লেও কথা নাই,
এতিয়া কি কৰো তেতিয়া আচাৰ কৰো আচলতে।
হয় হয়।
আমি সেই পঢ়ি থকা তিনিশ টকা বতে, তেতিয়া হেৰি আছে আছিলে সেইজোপা তেতিয়া আমি নাখাও ঘৰত তেনেকে আচাৰে কৰো আচাৰতটো বৰ মিঠা হৈ যায় গৈ পাছলৈ। কৰদৈ আচাৰটো কৰিলে।
অ কৰদৈ আছাৰ বাৰু মইয়ো বনাও মাজে সময়।
উম উম।
অ বনাই থকা যায় এ হেটি ভাল পাই কিন্তু ইমানো আ, আচাৰ এ নাখায় বাৰু হ'লেও কিছুমানে মানুহ আহিলে আলহী আহিলে এই ৰুটি অকনৰ লগতে বা কিবা,
দিবলৈ ভাল আকৌ কেলে নহয় ন ইমান নিৰামিষ ভাত খালে আপুনি ভাজি চব্জি দালি এনেকে কৰি,
অ ঘপককে ধৰক আলহী আহি ওলালহি এই অলপ দিনৰ আগতে মোৰ ভন্টি এজনী, তেনেকে আহিছিলে, একে তাইৰ ল'ৰা, ছোৱালী বোৱাৰী বোৱাৰী একে সকলোকে লৈ আহিছে নে নাতি নতুনা, তিনিখনমান গাড়ীয়ে আহিছে তাৰপিছত তাৰ, অ কৰিলে বোলে বাইদেউ আপোনালোকৰ ঘৰত সোমাই কিবা এটা খাম। এই বেলেগ একো নালাগে আ চাহ অকন খামেনে কলে প্ৰথমতে আকৌ ভাত খাম বুলি কলে তাৰপিছত বোৱাৰীয়েকে ফোন কৰি কলে নহয় নহয় ভাত নাখাওঁ আমি হে চাহকে খাম এনেকে বুলি। তাৰ পিছত মানে ভাবিলে সহঁতি কি কৈ আছে মানে। আমাৰ ঘৰৰ মানুহখিনি ভাবিছো তেনেকে তাৰ পিছত আৰু মই বোলো ফোন এটা কৰো সুধোচোন আৰু বোৱাৰীজনীক সুধিলো কি কথানো কৈছে আমাৰ মায়ে আৰু কবলৈ বেয়া পাইছে হাহুৰকৰ কথা কৈছে। মানে কবলৈ বেয়া হৈছে সিমান খিনি খিনি মানুহ এতিয়া ভাত বনাইনো কেনেকে ঘপককে দিব পাৰিব ।আচলতে আমি মানে খাই উঠিছিলোয়ে তেতিয়া। কি কৰি আছা সুধি লৈছিলে প্ৰথমতে অ তাৰপিছত টা বোলে হেৰি এইটো কি বুলি ক কিয় বেয়া পাম আকৌ অ আ যদি। দিয়া হা আৰু কি কথা আছে ইাত তোমালোকে বেয়া নাপালে হ'ল কাৰণ ঘককে বনোৱা কথা। তাৰপিছত লৰালৰিক লৰালৰিকে আকৌ দালি ভাত তাৰপিছত ভাজি দুখন বনাই দিছো । ভাজি দুপৰিয়া এখন বনাই দিছো ।তাৰ পিছত চাটনি একখন পতাপট এই পদুনা টো আছে সয় আৰু নহয় কনা এনেকে দি পেলাই চাটনি এখনো বনাই লো সেই তাৰ লগত তেতিয়া আচাৰ দিছো।
উম
তেনেকেতো দিব লাগে। লাগে ন ঘপককে আহি ওলালেই উ কাৰণ মাছ মাংস নায়ে ঘপককে পাবলৈও দিগদাৰ হয় নহয় বাৰু।
এতিয়া ঘৰত বনোৱা বস্তুুতো খাইো ভাল পায় অ। মানুহে ভাল পায় মই এতিয়া অকণ অকণকৈ চবৰে বনাই। ো ন এতিয়া স পাছৰ খিনি বনাওতে যেনিবা এতিয়া বেমাৰত পৰিলো এতিয়া আকৌ অকণ মানে ৰিপিয়াৰিং কৰিব লাগিব বাৰু। তেনেকে আছিল লগাই। া টেঙা হয় গাছ টেঙা অকমান ভুট জলকীয়াও আছে জলফাই এচাৰও আছে জলফাই মিঠাটোও আছে টেঙাটোও আছে।
হয়।
নেমু কনো আছে।
আমাৰ ঘৰত পিছে নেমু ধেৰ আছে দেই।
অ পকিলে পকা নেনুটো তেনেকে নিমখত কাটি পেলাই ডাঙৰ টুকুৰা কৰি সোমোৱাই।
মানে কি হয় গম পাইনে, আমাৰ আমাৰ ঘৰত নেমু ধেৰ আছে তাৰপিছত আৰু- মানে কি হ'ল এই- গোটেইখিনি নেমু- পকিলে মানে- এই তলত ওল ওলমি- উলমি পৰি যায়গে।
মাটিত পৰি যায়গে অ।
অ। পৰি যায় নহলে মাটিতে লাগি থাকে তললৈকে আছে। সেইটো কাৰণে দি- এতিয়া আগতে আকৌ গোল নেমু ঢেৰ আছিলে, এতিয়া মানে কথাটো হ'ল কি গোল নেমুখিনি গোলনেমু গছ এজোপাই মৰি থাকিলে।
উম। উম, গছজোপা কি কাৰণে মৰিলে? অ।
গছ দুজোপা মৰিলে দুজোপা।
উম ।
মানে কি কাৰণে মৰিলে মানে কি হ'ল এজোপা বতাহত পৰি গল, পৰি পেলাই ইয়াৰ আগৰ বছৰ আপুনি জানেনে, এই মাটিতে গৈ পেলাই বেকা হৈ পেলাই যে মাটিত বাগৰি আছে। তাতে একেবাৰে গোল নেমু অজস্ব- লাগি আছিলে।
কমপ্লিট মৰি যোৱা নাই গছ ডাল-
অ নাই যোৰ- মৰি যোৱা নাই কিন্তু তেনেকে থাকিলেতো নহয় গোটেই একদম কাঁইত হৈ যায় সেইফালে যাব নোৱাৰি। তাৰপিছত সেইজোপা কাট- দি দিয়া হ'ল মানে।
উম।
এতিয়া হলেও মানে আকৌ বেলেগকে আৰু মৰিও গ'ল সেইজোপা মানে আধা মৰি মৰি আহিছিলে।
মৰি গল অ, যাবই ন মৰি ।
মানে।
উম।
সেইটো কাৰণে মানে আকৌ তাৰপিছত এতিয়া বাৰু বেলেগ কলম দি পেলাই বেলেগ লোৱা লগোৱা হৈছে।
অ নিমু আকৌ কলমহে দিয়ে। লেচু, নেমু- এইবিলাক-
কলম দিয়ে অ। তেনেকুৱা মানে। এতিয়া মানে লাগিছে আৰু কেইটামান আৰু মানে কি হয়, এজোপা আছিলে সেইজোপা আমাক কাটি পেলালে, মানে বাথৰুমৰ গোটেই টিং খিনি বেয়া কৰি পেলালে, নেমুবোৰ তাৰ পৰা আৰু বেয়া জেগাত হ'ল নেমু জোপা। বাথৰুমৰ বেক বেক চাইডে পৰে কিন্তু পাৰিব পাৰি। টিঙৰ ওপৰত থকা খিনি বা ক'ৰবাত কিন্তু এইখিনি তেনেকে পাৰি টো লাভ নাই। আৰু টিংখিনি বেয়া হৈ-হৈ থাকে। বাথৰুমত টিঙহোপা বেয়া হৈ যায়। ছে এতিয়া আকৌ যোনজোপা আছে পাকঘৰ টিঙৰ ওপৰত। পৰে মানে। মানে গছজোপা ওখ হৈ যায়
উখ হৈ যায় অ।
টিঙৰ পৰা নমাব মানে বেছি সি ডাঙৰ ঠালটো টিঙৰ ফালে আছে মানে।
ছা গোলনেমু সৰু জাতটো নে ডাঙৰ জাতৰ বাৰু? এটা খুব সৰু জাত থাকে চেণ্টটো তাৰ বেছি ধুনীয়া আৰু এটা ডাঙৰ থাকে।
অ এটা বহুত ডাঙৰ থাকে হয়ে নাই, কমলাতো সমান থাকে? ন সেইটো নহয়। এইটো আমাৰ যথেষ্ট ডাঙৰ হয় বাৰু।
সেইটো হাতী নেমু বুলি। অ' সেই সৰু যাতটো বৰ ধুনীয়া গোন্ধাই। অ
অ আৰু এটা আছে সেইটো কি বুলি কয় নাজানো গোল নেমুৰ নিচিনা খালি ক কমলা টেঙা নিচিনা ভিতৰত ৰঙা।
সেইটো হ হাত হাতী নেমু কয় নেকি?
নাজানো কিন্তু সেইটো কিন্তু টেষ্ট নাই টেঙাটো অত্যন্ত সেইটো গোন্ধও নাই। কিন্তু টেষ্টটো নাই।
নহলে চুোকা টেঙা আজাৰ আছে, তেনেকুৱা খুব টেঙা একদম বিষ টেঙা।
অ এই গোল নেমুটোত, এই গোল নেমুটোত পানী দিয়া পাতত কিন্তু ুটি খাই বৰ ভাল লাগে দেই বিেহুৱা অকণৈ। সেইাই আৰু কি কৰিব? এতিয়া গছ বিলাকৰ লগতে বেছি সময় লগোৱা যায় ইটো সিটো মানে খেতি
তাকে-তাকে। নহয়-নহয় ভালো লাগে নহয়, ভালো লাগে প্ৰথম কথা ঘৰত কিবা এটা হলে দ্বিতীয় কথা আপোনাৰোকৰ সময়তটো পাৰ হৈ গ'ল। বস্ত হৈ থাকিলে বা বস্তু এটা লগাৰ পিছত দেখিবলৈও ভাল লাগে। বাা দুজনক দিবও পাৰে।
আৰু নিএও দেই। সেইেতো আমাৰ ত তাপা মানুহে
নিয়ে ন?
নিয়ে-নিয়ে। সেয়া
বাৰু ঠিক আছে দিয়ক। ভাতটো হ'ল যেতিয়া খাই দিয়ক
তাকে-তাকে খাওঁগে ময়ো তাকে সেইটো ভাবিছো আৰু দিনটো ধৰক কিমানো লাগি থাকে? থাকিব আৰু ন? একে
কেলে নহয়-কেলে নহয়, ঠিক আছে বাৰু দিয়ক ৰাখিছো।